অ' এয়া তোমাৰ আছো ইটো -সিটো কাম কৰি পেলায়। তুমি?
অ' মইও এনে আছো বোলো মনত পৰিলে ফোন এটাকে তোমাক কৰো কি কৰি আছা?
অ'তাকে। ইমান গৰম পৰিছে ন?
অ', তোমাৰ লগত তাত কি বৰষুণ দিয়া নাই নেকি আজি?
বৰষুণ মানে তোমাৰ আগবেলা হেৰি আছিলে বতৰটো ডাৱৰীয়া আছিলে তাৰপিছত দিয়া নাই মানে।
আমাৰ খুব ধুমুহা বৰস
অকমান দিৰি দিছিলে আৰু তোমাৰ আগবেলাতে তাৰপিছৰ পৰা ডাৱৰীয়া তাৰ পিছত মানে এতিয়া গৰম লাগিছে আৰু।
অ', না আমাৰ মানে ইয়াত ধুনীয়া আজি বতৰটো ভাল হৈ আছে দেই, মই শুলো আজিৰ দিনত সেইকাৰণে।
অ', অ', সন্ধিয়া বাৰু শুব শুব লাগে, মোৰো খোৱা হয় বাৰু অকমান আবেলি সময়।
উম, উম। হয় দিয়া, বাকী খোৱা বোৱা কৰিলা চা পানী খালা?
চাহ মান নাই মই না নাখাওঁ মানে চাহ। তুমি খালা?
এহ, ময়ো চাহ নাখাওঁ।
উম, উম, মই আকৌ এতিয়া গৰমত তোমাৰ নেমু পানী খাওঁ এতিয়া
অ', অ', অ'। নেমু পানী, নেমু পানীটো খাই আৰু সেটো ক'বই নালাগে কি ভাল লাগে আৰু।
অ', তাকেইটো আৰু উম, ভালো লাগে আকৌ খালেও ভাল। অ'।
উম, ভাল আক'।
খাওঁ তাতে।
উম, মই সৰুতে খুব নেমু পানী খাইছিলো সেইকাৰণে মই আজিলৈকে শকতেই নহ'লো।
ভালেহে শকত হ'লেহে দিগদাৰ, তাকে শকত হ'লে দিগদাৰ বেমাৰ হ অ'ন' একদম।
অ', মই আকৌ, মই আকৌ ভাবো মই বেছি ক্ষীণ নেকি সেইকাৰণে মই চিন্তা লাগে খালেও মই শকত নহওঁ দেখোন।
অ', এই কিছুমান ধৰা সেয়া চব, বহুত চবৰে ধৰা শৰীৰৰ হেৰিবোৰ বেলেগ বেলেগ ন'। তোমাৰ কিছুমানে ধৰা অকমান খালে শকত হৈ যায় কিছুমানে আকৌ খাব মানে যিমান খাই থাকে থিলও ধৰা একেই থাকে ন
অ মোৰ আকৌ বা ভন্টি আকৌ অলপমান কিবা এটা খালে সেইি সকলোৱে হৈ যাব
আহ তুমিহে অকমান বেলেগ হলা
মানে মই জানি ক্ষীণ আৰু এনেকুৱা
অ ভালেই দিয়া ভালে কিিন'লে তোমালেই
তাকেইটো বাকী
বাকী তুমি খোৱা বোৱা তোমাৰ দিনত কৰিলো অ ডিমৰ গুৰিি ভাজি যে এইটো বনাই যে তোমাৰ পিঁয়াজ দি পেলাই যেনেকে তাৰপিছত সেইটো সেয়া বনালো তাৰপিছত তোমাৰ চাটু গুৰি যে খাৰঙালকে
চাতুগুৰি অ হেৰি বোটৰৰ চাটনি নেকি
নহয় মানে সেই শুকান বুটটোৰ যে পিচি পেলাই মানে গুৰিতটো হয় যে অ সেইটো যে পিয়াজ দি পানী এনেকে দি এই পেলাই খাই যে
অ মানে খাই পোৱা নাই দেই আমি আমাৰ এইফালে তটো নাখায় নেকি ইমান
অ অ
দেখিলে খাই চালে খাব পাৰে অ সেইটো চাটনি টাইপৰ হয় অ চাটন নিচিনা হয় চাগে ন
আহ তেনেকুৱা নিচিনাই হয় আৰু
নে খালে নে এনে কিন্তু বুটৰ চ পাটননি বনাইছিলে আমাৰো আজি কেঁচা বুটটো আৰুকে এনেই সেইটো গুৰিটোো সতি খাই পোৱা নাই কিন্তু দেই
অ অ ঘূৰি দিনি আহ সেইটো হয় বাৰু
উম হয় দিয়া
খাই পেলাই চ সকলো বস্তুৱয়ে বেলেগ বেলেগ ন খোৱা হক হেৰি
বেলেগ বেলেগ এতিয়া বৰষুণতটো আজি আমাৰ ইফালে বৰ ধুনীয়াকে পৰিছে আকৌ দেখি পেলাই ভাল লাগি গৈছে আমাৰ মানে পথাৰ আছে ন এতিয়া পথাৰত মানুহে খেতি বাতি কৰিব অ তেতিয়া মানে ভাল ভাল লাগে আৰু ন নহ'লে কিছুমান কেতিয়াবা কাল অহা নিচিনা আহে যে বৰষুণ নপৰে এ মানুহখিনি যে কষ্ট ত হয় ন বহুত পানী যেতিয়া এতিয়া নাইকিয়া হয় ধান ৰুবৰ কাৰণে তোমালোকৰ সেইফালে পথাৰ আছে নে নাই
আমাৰ প্ৰাকে গাও
অ এতিয়াতো খেতিৰ দিন আৰু ধুনীয়াকে খেতি কৰিব লাগে আৰু মানেহে আমাৰো আছে মানে খেতি উম ধুনীয়াকে খেতি কৰে আমাৰ পাছফালক গোদেইখন পথাৰে মানে এতিয়াৰ পৰা হাল বাই খেতি কৰে ৰোৱনী দাৱনী এইবোৰ দেখি ভাল লাগে আৰু আজিকালিিতো যি নহওক চব মেচিনৰৰে দিন চলি গৈছে
বচ
হেল্ল'
তাকে অ শুনি আছানে
অ ইণ্টাৰনেটৰ কিবা এটা অসুবিধা হৈ গৈছিলে নেকি
অ হ'ব পাৰে বা এপতো কেতিয়া অ অ অ হ'ব পাৰে অ তাকেইেতো
উম কিবা এটা হৈ গৈছে সেইকাৰণে বোলো এই ব নেটটো বেয়া হ'লে হয়ে নেটৱৰ্কতটো বহুত অসুবিধা কৰে কেতিয়াবা নেটেই নচলে একো ভিডিঅ' এটাও চাব নোৱাৰো মোবাইলটোত
তাকেইেতো অ অশান্তি লাগে ন তেতিয়া একদম
হয় দিয়া আৰু কিছুমান মানুহৰ যে সৰু ল'ৰা ছোৱালী থাকে সিহঁতৰ কাৰণেতো আৰু বিপদ আজিকালি ল'ৰা ছোৱালী বোৰে এইটোকে মোবাইল নহ'লে নহয়েই। এইফালে ইণ্টাৰনেট নচলে কে কান্দি কুটি অৱস্থা নাইকিয়া কৰি দিয়ে।
তাকে একদম সৰুৰ পৰাই ইমান মোবাইলৰ মানে তোমাৰ মোবাইলৰ প্ৰতি আসক্তিটো বেছ তি আমিটো না সেইবিলাক একো নাছিলে আমাৰ দিনত ন' খেলি ধূলিয়ে আমি পাৰ কৰিছিলো।
আজিকালি মানে কিবা এটা কান্দিব, মবাইলতটো মুখৰ আগত দিব আৰু। ল'ৰা-ছোৱালী অ' হৈ গৈছোঁ চাপ থাকিব আৰু। ভাবে কি মানে এনেকেই চ টোপ আছে যেতিয়া থাকক। কিন্তু যে কিমান ক্ষতি কৰি আছে ন, ল'ৰা-ছোৱালীটোৰ কাৰণে, কিমান ক্ষতি। সেইটো মানে বুজি নাপায় মানুহে।
তাকেতো, মানে বহুত ক্ষতি কৰি আছে ন! মানে এতিয়া ইমান সৰুতে মগজুৰ বহুত হেৰিবলাক, মানে বেয়া কৰি দিয়ে ন! আকৌ চকুৰে তোমাৰ দেখাত টো কমি যায়।
অ' মোবাইলৰ মানে ৰশ্মিটোৱে বহুত কষ্ট দিয়েটো। সৰু ল'ৰা-ছোৱালীৰ কিনো আছে! ব্ৰেইনৰ বিকাশেই নহয় মগজুৰ অকনো।
হ।
সেইটো কাৰণে। মইতো দিয়া দেখিলে জোনে মানে, মোৰ চিনাকি মানুহ হ'লেতো মই গালিয়ে দিওঁ বেছি ভাগ। মই বোলো নি দিব। সেনেকয়ে কওঁ। কিন্তু মানে সেই অচ চিনাকি মানুহকনো কি ক'ম আৰু।
অ', ভালো নালাগে নহয় আকৌ! উম।
আৰু কিছুমান মানুহ চাবাচোন, মানে ক, আলহী মানুহ কিছুমানৰ যদি ঘৰত যাওঁ মানে সাত, আঠ। ন বছ বচৰীয়া ল'ৰা-ছোৱালীবোৰ। তোমাক মানে নাচায়ো ঘূৰি। আজিকালি মানে সেইবোৰ সংস্ক কাম নাই আৰু যে, ঘৰত আলহী আহিছে, অ' আহিছা! বহা, এনেকুৱা নাই। মানে মোবাইলটোত সোমাই থাকিব একদম। মাকে মানে একদম এ ৰবট বোৰ থাকে যে, তেনেকুৱা নিচিনা। ক'ব, অ', শুন উঠাচোন! আ-আমুক আহিছে মাতটো দিয়া! মাতটো দিব আকৌ মোবাইলটো চাব, এনেকুৱা।
তাকেতো, সেইবোৰ দেখিলে খং উঠি যায় ন, একদম। মইতো নিজৰ কোনোবা ভাইটি হোৱা হয়তো মইতো একে মাৰি এে দিলো হয়।
সচাকে মই মোৰ ভাইটিকে মই বহুত গালি দিওঁ কি যদি মোবাইল বেছি চাই থাকে, মই মানে মাৰিয়ে দিওঁ, মই
উম, তাকেইেতো মানে, নিজৰ মানুহক কৰিব পাৰি, আকৌ বেলেগৰ এটাক ধৰক কবলৈও নোৱাৰি মৰাাটো দূৰৰে ধৰা, ন
অঁ মাকাহঁতে আকৌ কব নহয় কিহৰ অধিকাৰ দেখাইছা মোৰ ল'ৰা ওপৰত। এনেকৈ কৰি নিজৰো বেয়া লাগে, ন
অঁ সেইট।
তাকেইতো। মো ভাগিনটোক বাৰু তেনেকে ইমান নিদ দিলো দেই মোবাইল চাবলৈ কাৰণে তাক অলপ শাসনতে ৰাখি খেল বে মোবাইল চালে বোলো নাই, তই নোৱাৰ বোলো একদম। এনেকুৱা।
মই সেই ভতিজা ভাগিন এতিয়া সৰু সৰু হৈাইছে, মানে বেছি অ' এবছৰৰ হৈছে আৰু এ' এজনীটো ভাগি নি তো হোৱাই নাই, সিহঁতকো মই মাকক দুইোজনীকে কৈছো, মইছো হেৰি, একেবাৰে নিদিবা বোলো সিহঁতক বোলো, মানে মোবাইল যেতিয়া নিজে ডাঙৰ হলে নিজে টো চাবই তো তেতিয়ালৈকে মানে ধৰা খোৱা বোৱা হওঁক বা মোবাইলে মানে খোৱা বোৱা ক্ষেত্ৰতো ধৰা, মানে পেকেটিং জাতীয় চিপছ চিপছ এনেকুৱা ধৰা সেইবোৰো খোৱাব মানা কৰিছো আৰু ধৰা এই মোবাইলৰ বোলো হেৰিতো লাগিলে তোমালোক। গে বোলো নাচাবা বোলো। হয়নে নহয় চালেহে মানে চাব মন যাব। সিহঁতৰো
মইতো মোৰ বাৰ কৈ দিওঁ হেডফোন লগাই চাবি লাগিলে। ল'ৰাটোক নিদিবি বোলো অ সি যেতিয়া শুই যাব তেতিয়া। এতিয়া লাগিল অলপমানো চলাবি কাৰণ আমিতো নোৱাৰো দিয়াচোন আম। আমাৰো এতিয়া মোবাইল আমি। নোচোৱাকে থাকিব নোৱাৰো। তেনেকুৱা হৈ যায় সেইটোয়ে। কিন্তু সেইয়াই ল'ৰা ছোৱালীক যদি মানে পিছতো এনেও সিহঁতি নিজৰ মছজিতে চলিবই আমি যিকেইদিন পাওঁ সেইকেইটা দিন যদি আমি চলাব পাৰো আৰু ভালকৈ। তেতিয়া পিছত যি যেনেকে। চলে চলিব আৰু।
উম ', তাকেইতো
যেনেকে নিমখ। খুৱাব নিদিয়ে ন এক বছৰৰ কাৰণে ল'ৰা ছোৱালীক। আৰু চেনী দুইবছৰৰ। কাৰণে নিদিয়ে।
অহ, চেনীটোতো মানে বহুত বেয়াই। চেনী খাবই নালাগে অহ ', মইতোতো লাহে লাহে এৰিছোয়ে ধৰা মানে নহলে বহুত বেয়া বেমাৰক। কাৰণে মানে চেনীটোৱে বহুত বেয়া কৰে মানে আৰু ধৰা।
হয় দিয়া দিয়া চবে কয় চেনীটো বোলে বৰ মাৰাত্মক। চনে আজিকালিতো ম এয়া হেৰি কি বুলি কয় নহয় এ হানিটো। মৌ জোলটো অহ - অহ মৌ জোলো ব্যৱহাৰ কৰিব নিদিয়ে কাৰণ মৌ জোল বোক আজিকালি। সম্পূৰ্ণভাৱে মানে চেনি দিয়ে বোলে তৈয়াৰ হয়।
অহ 'চাবাচোন তুমি এ মোৰ এটা মানে সৰু আনি আছিলে। মানে ইমান ব্যৱহাৰ নকৰো তেনেকে থৈ দিছো সেইটো মানে এতিয়া গুৰুত গৈ যে সেই চেনী মিচিৰি যে দে দিছে ছিলানে আগতে যে সেনেকুৱা নিচিনা বগা এটা হেৰি হৈ যায়। গৈছে মইছ টো কি হৈছে তেতিয়া মোৰ ইয়াত। চাগে ইমানে চেণী আছে চাগে যে।
গোটা হৈ যায় গোটা - গোটা হৈ যায় আজিকালি মানে একো বস্তুৱয়ে। তোমাৰ মানে, মানে প্ৰাকৃতিক হিচাপ ব নাপাবাই চ
নাপায়, নাপায়। কাৰণ ধৰা আ-আজিটো মোৰ ধৰা, সেইটোতো কেতিয়াও তোমাৰ গোটা হ'ব নোৱাৰে এনে থৈ দিলে হয়নে, নহয়?
উম।
সেইটোৱেই
এতিয়া এই আমাৰ ইয়াত মানে এই পাহাৰৰ ফালৰ পৰা মানে মানুহ এগৰাকী আহে। এ মোৰ মনে লৈ আনে এ তাইৰ মানে অকমান বিশ্বাস কৰো আৰু মানে দিয়ে সিহেঁতিও নিদিয়া নহয় কিবা কানো দিবই কিন্তু তথাপিও যে কিনাটোত
মাত্ৰাাতটো কম হয় আৰু উম।
সেইকাৰণে মানে তাই খিনিকে কিনি পেলাই থৈ দিওঁ।
আহ ভালে কৰা।
অ' ঠিকে আছে দিয়া নহ'লে ন ৰাখ সদিয়া
অ' অ' ঠিক আছে দিয়া।
উম ঠিক আছে।
অ' অ'।